হয় শুনিছে আপুনি?
হয় শুনি পাইছো কি কৰি আছে?
মই মই এনেই আছো আপুনি?
অ ময়ো এনেই আছো।
আচ্ছা।
অ'। অ' আৰু কিহৰ ওপৰত কথা পাতিম আজি?
আমি ডেইলি লাইফৰ ওপৰত কথা পাতিব পাৰো।
কি কৰি আছে এতিয়া আপুনি?
মই এতিয়া এনেই উঠি ব্ৰেকফাষ্ট কৰিলো। পিছত উ হে ফ্ৰেচ চেচ হৈ ৰলো আপুনি কওকচোন। কি কৰি আছে এতিয়া?
ময়ো ৰাতিপুৱা এনেকে জলপান কৰিলো কৰি কেনে এতিয়া এইটো বন্ধ চলি আছে মোৰ বাকী কি আপুনি ষ্টুডেন্ট হয় নে কিবা জব কৰি আছে?
মই ষ্টুডেণ্টে হয় মই মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ এতিয়া। অ' আপুনি কি কৰি আছে পঢ়া শুনা কিমান দূৰ আপোনাৰ?
হয় মইয়ো গ্ৰেজুৱেচন কৰি আছো বৰ্তমান। বাকী আপোনাৰ বন্ধ চলি আছে নে এতিয়া ক্লাছ চলি আছে?
নাই নাই এতিয়াতো চামাৰ ভেকচন চলি আছে। এমাহ বন্ধ আৰু তাৰ পিছত ক্লাছ আৰম্ভ হব।
ষ্টাৰ্ দিলে নেকি চামাৰ ভেক্যন?
অ' দি দিলে অ' অ' হ'ল।
আচ্ছা আচ্ছা আচ্ছা। বাকী আপুনি কওক আপোনাৰ ডেইলি লাইফৰ ক থা মানে ৰাতিলৈকে কি কি কৰে কওকচোন?
সেয়াই মানে শুই উঠ
যাওঁ আহি আকৌ অলপ সময় ৰেষ্ট লৈ পঢ়া শুনা টাস্কবোৰ কমপ্লিট কৰোঁ কৰি ৰাতি আৰু এনেকে হেৰি কৰি হেৰি কৰি আৰু শুই যাও পিছদিনাখন চেম ৰুটি হেৰি
হয় হয় হয় ঠিকে আছে। বাকী আপোনাৰ ঘৰত চব ভালে আছে ন?
হয় হয় আছে আপোনাৰ ভালে আছে ন ঘৰত চব?
আছে। বাকী এতিয়া ভাত খালে নে নাই আপুনি?
নাই এতিয়াতো খোৱা নাই একেবাৰে আৰু দুপৰীয়টো কৰিম।
অ' অ' আপুনি ৰান্ধি ৰান্ধেনে?
হয় হয় কেতিয়াবা ময়ে ৰান্ধো কেতিয়াবা ঘৰৰ তেনেকে ৰান্ধে ঘৰতে ৰান্ধা হয়।
আচ্ছা আচ্ছা আপুনি ৰান্ধি আপুনি ৰান্ধিব জানেনে নাই?
হয় হয় মই জানো চব মানে পাৰো আৰু গোটখিনি কৰিয়েই, আপুনি পাৰে নে?
আচ্ছা আচছা হয় মইতো বহুত ভাল খানা বনাব জানো।
অঔ আচ্ছা আচ্ছা কি কি বনাব পাৰে কওকচুন অলপ।
উম চিকেন জানো বাটাৰ চিকেন জানো। তাৰপিছত মটৰ পনিৰ এইবোৰ চব দালি ভাত চবেই জানো বনাবলৈ।
আচ্ছা আচ্ছা। আৰু আৰু আৰু কি কি কৰি ভাল পায় কওকচোন অলপ
উ পঢ়ি ভাল পাওঁ মানে যোনবোৰ চিলেবাছত নাথাকে আৰু এনে এনেকে ন নভেল বোৰ পঢ়ি ফিক্নেল ফিক্সনেলটো বেছি ভাল পাওঁ নন ফিক্সনতকে বাকী উ মই গাৰ্ডেনিং কৰি ভাল পা ফ্ৰেণ্ড ডিফ্ৰেণ্ড বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ উম ত পছত ৰুই ভাল পাও চাই মই গান শুনিও ভাল পাও তাৰ পিছ িছত শুই ভুল পাও তাৰ পিছত ত পছত আৰু ট্ৰেভেলিং কৰিও ভাল পাওঁ মই বেছি এনেকে কৰা নাই এনেই আৰু মানে এনেকে অসমৰ ভিতৰতে কেইটামান ঠাই গৈছো আপাৰ আছাম পিনে উজনি অসম অসম নামনি অসম তাৰ পিছত অ বৰাকতো গৈ পাইছো বৰাক উপত্য তা পা তেনেকা আৰু নাই নাই মই গৈ পোৱা নাই অসমৰ বাহিৰত যাবই ইচ্ছা আছে বাট এতিয়ালৈকে গৈ পোৱা নাই আৰু
আচ্ছা
হয় আপুনি গৈ পালে ক'ত গৈছে আপোনাৰ হবি কি কওকচোন
ময়ো তেনেকে উ বিশেষকে গাৰ্ডেনিং কৰি ভাল পাও পিছত আৰু তেনেকে আও ডিছেছ ট্ৰাই কৰি থাকো উ আৰু সেনেকে পঢ়িও ভাল পাও নবেলচ ন'বেল বোৰ তেনে
কি ক'লে
হয় মানে হেনেকে মানে কুকিং ভাল পাওঁ। হেল্ল'
হয়
হয় শুনিছেনে আপুনি
ন ৰান্ধি ভাল পাই ন
ৰান্ধি ভাল পাওঁ পিছত গছ গছ গছ পালি লগাই ভাল পাওঁ
আচ্ছা আৰু
আৰু পিছত কিতাপ চিতাপ বিভিন্ন ধৰণৰ কিতাপ চিতাপ এ পঢ়িও ভাল পাওঁ যেনেকে
আপুনি হেৰি কেনেকুৱা কিতাপ পঢ়ি ভাল পাই
মানে যিবোৰ ফ্ৰিকনেল ষ্টৰি থাকে তেনেকুৱ অলপ পঢ়ি ভাল পাওঁ
অ আপোনাৰ মোৰচোন চেমে হয় ন
হয়
উ উ সেই কিবা কওঁকচোন কোনখন কোনখন কিতাপ আপুনি বেছি পঢ়ি ভাল পালে
তেতিয়া এনেকে অসমীয়া উপন্যাসবোৰ পঢ়িছো আৰু কিছুমান
আচ্ছা আচ্ছা আচ
তেনেকে পঢ়িলো আৰু আৰু ককচোন কেইখনমান কিতাপৰ কথা
মইতো বহুত কিতাপে পঢ়িলো এতিয়ালৈকে তেনেুৱা ফ্ৰেংকষ্টাইন ফেঙ তাৰ পিছত আৰু আছে তেনেকুৱা ঈদ এনজদছ খনো চালো সেইখন ইমান ভাল নালাগিলে যদি। হেল্ল ইংলিছৰ বাকী মই অসমীয়া তেনেকে হেল্ল' শুনি পাইছ
হয় - হয় অলপ মাজতে ডিষ্টৰ হৈ আছে। টোৰ শুনি পোৱা নাই ভালকে।
এতিয়া শুনি পাইছে
হয় হয় এতিয়া শুনিছো। হয় হয় শুনিছো আপুনি কওঁকচোন
অ - অ। মই মানে এনেকে ফ্ৰেংকনাইন চালো পঢ়িলো তাৰ পিছত পাৰ্চি চল্লিশ পচ তেনেকুৱা আৰু বহুত আছে। অনুৰাধা বুলি এখন আছে সেইখন পঢ়িলো তাৰ পিছত আছে। মই মানে চব ধৰণৰ কিতাপ পঢ়ি পাইছো আৰু ৰিচেন্লি মই গ্ৰাফিক নভেলো পঢ়িব। ষ্টাৰ্ট কৰিছো ইংলিছৰ তেওঁ এখন মাৰ্জানে ছাত্ৰীৱীৰ এখন এতিয়া আকৌ নতুন পঢ়িম ষ্টাৰ্ট কৰিম আৰু নতুন। চাম কি পঢ়িব পাৰো তাৰ পিছত এখন চামস্কাৰা বুলি আছে সেইখনো, পঢ়িছো বাত সেইখন কমপ্লিট কৰিব পৰা নাই এতিয়ালৈকে ত' সেইখনো মই কৰি ভাবিছো এতিয়া চামাৰ ভেকেচন টো হব হলেই স্তাৰট কৰিম বুলি ভাবিছো আৰু। হেল্ল' কি কলে মই শুনি পোৱা নাই আপোনাৰ কথা। মই আপোনাৰ কথা শুনি পোৱা নাই। হেল্ল' আপুনি অলপ নেটৰ্ক
হেল্ল'
আ
হয় শুনিছে নে?